হেল্ল'!
হেল্ল'।
অ', শুনিছ নাই?
অ', শুনিছো, কি কৰিছা?
এয়া মই তোমাৰ এই জিমলৈ গৈছিলো জিমৰ পৰা আহি পেলাই ঘৰ পাইছোহি।
আচ্ছা জিমলে সদায় যোৱা নে?
তোমাৰ বিছনাতে।
জিমলৈ সদাই যোৱা, কিমান দিনৰ পৰা কৰি আছা?
মোৰ তোমাৰ দেৰ বছৰ মান হৈছে।
আচ্ছা ঠিক আছে, বাকী ব'ডি চডি ঠিকে আছে আৰু? মই তোমাৰ আছো এনে ঘৰতে বহি।
অ', অ', মই মানে কি ব'ডি চদি মানে কি মই মানে আগতে বহুত কেটেং মেটেং আছিলো তেতিয়া তোমাৰ জইন কৰিছিলো আৰু আগতকে ফুলিলো বাৰু অলপমান।
আচ্ছা কিমান দিন হ'ল জিম কৰা?
মোৰ অ' হ'ল দেৰ বছৰ মান হ'ল।
অ', ঠিকে আছে।
আগতে মানে মই কি ঊন-ঊনপঞ্চাশ কেজিহে আছিলো। একেবাৰে কেটেং মেটেং আছিলো মানে। এ-এতিয়া তোমাৰ সত্তৰ।
বাহ! ঠিকে আছে। মই ফিফ্টি টু মানহে আছো।
অ', তোমাৰো ওজনটো কমি আছে অলপমান।
কমি আছে অ'। জিম যাবলৈ সময় নাই অ'।
হয়, অ' তোমাৰ সময় লাগে আৰু আচলতে আমাৰ ওচৰত তোমাৰ জিম নাইও নহয়।
সেইটোই এতিয়া তোমাৰ ওচৰত নাই একেবাৰে অ'।
উম, সেইটো।
তাৰপৰা চাহ খালা?
চাহ নাই খোৱা মই আহি পাইছোহি হে। শুনিছা নে? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল' শুনিছা নাই? হেল্ল'। হেল্ল'।